হেল্ল' হেল্ল'
হেল্ল' হ হেল্ল'
হেল্ল' কি কৰি আছা
আছো ৰবা মানে মানে্বপিং কৰি মান
আচ্ছা অনলাইনত শ্বপিং কৰি আছা নেকি
অ মানে কাপোৰ চাইছিলো
অঁ
এনেই মানে এতিয়া জিম কৰো ন ত জিমৰ কাৰণে কাপোৰ চাই আছিলো ৱৰ্ক আউটৰ কাৰণে
আ্ছা অ অ মই এ এনে বহি আছে।
শপিঙো ভাল লাগে মানে। আৰু অনলাইন শ্বপিং কৰিলে কি হয় নিজ চৰিছা মতে। কিনা তাৰপিছত নিজৰ ইচ্ছাম মানে মোৰ চাইজো পাই যাম সেনেকুৱা এটা যদি ভাল নালাগে তে ৰিটাৰ্ন কৰি দিম ঘৰত দাহি লৈ যাব সেনেকুৱা হৈ যায় ন সেইকাৰণে
অ মই অনলাইন শ্বপিঙো বেছি ভাল পাও মই মানে এনে মানে কেতিয়া থ বজাৰলৈ যাবলৈ নাথে তেতিয়া মই মলন চাওঁ আৰুলন তমাৰ বহুত কমো পায় ন সেনেকুৱা আৰু কিবা মোকে লিল ন কাৰবাৰ তেতিয়া মইলাহললে এইটো স্্ৰীন্বট মাৰি দিলে মানে অনলাই ফ পাই যায় আৰু তোমাৰ এনে বজাৰত নাপায় ন সেইবোৰ কাপোৰ সেনেকুৱাও থাকে অনলাইনত বহুত কিবা কিবি পায় তোমাৰ
অ সেইটোয়ে ভাল লাগে মানে যে তুমি কিবা এটা মানে স দেখি া সেইটো স্ক্ৰন শ্বট মাৰি কেনে ওলালা চিমি লৰা আহি কাল আহ ভাল ভাল লাগে এনেকুৱা
হয় এনেই তোমাৰ অনলাইনৰ পৰা কিবা এনেকুৱা ফ্ৰড হৈছে ছেনে
পাইছিলোঁ বুলি মই ৰিটাৰণ কৰি দিছিলো মানে মানে ভাল নাছিলে আৰু মানে কাপোৰতটো মানে একদম একদম পাতল কাপোৰে সিচ স জিত এনেকুৱা কাপোৰ ভাল নালাগে মোক বেছি পাতল হলেও দিগদাৰ আৰু আমাৰ ছোৱালী মানুহ বোৰ এনেক োৱা হয় যে আমি শ্বপিং কৰোতেো আমাক মানে পাৰে্ট লাগে যিহেতু আমাৰ কাৰণে ভাল আমি কমফৰ্টেবল হৈ কাৰে বাহিৰত যাব
হয় হয় ঠিকেই গ'লা মইো এনেকুৱাই মানে ভাবো যে ভালে ড্ৰেছ মই চাই কিিননে ল কোৱালিটি চাও আৰু দামো চাও সেইটো নহয় যে মানে কালিটিটো চাই কিনে দামতটো বেছি দিলো মানে এনে তোমাৰ কোৱালিটি ভাল থাকিলে দামতটো বেছি মানে ল'বও পাৰি ন তেতিয়া ভালো লাগে আৰু তোমাৰ কোৱালিটি ভাল ন থাকে মানে বেছি দাম দি কিনে ল'ব নোৱাৰি কাপোৰ বোৰ সেইকাৰণে
এইটোো
কি কলা এইটো আৰু তোমাৰ মানে এনে কি কাপোৰ অৰ্ডাৰ কৰিছিলা যে বেয়া পাইছা তুমি
ফ্ৰক অৰ্ডাৰ কৰিছে। ছিলো কিন্তু কাপোৰতটো বহুত পাতল আহিছে সেইটো কাৰণে ভালে নাপালো আৰু। আৰু মানে কম ফ্ৰটেবোল নহ'লে এইটো। পিন্ধি কিনে। কাপোৰতটো পাতল থাকিলে ভাল নালাগে।
অ-অ ঠিকেই কলা সেইটোতো হয় মই এবাৰ এই পিছত অৰ্ডাৰ কৰিছিলো মানে তাতে তোমাৰ এ আছিল মানে এইটো কম্ব আছিল টি চাৰ্টৰ পাঁচটা মানে পাইছিলো কিন্তু মানে এইটো টি চাৰ্টৰ কোৱালিটি ভাল নাছিল মানে, বহুত বেয়া আছিল কোৱালিটিটো। মানে কোৱালিটিটো ইমান বেয়া আছিল মই মই ভাবিলো আৰু ভাল হ'ব বুলি মই চাৰিশত ম পাস্তা পাইছিলো কিন্তু কোৱালিটি ভাল নাছিল সেইকাৰণে আৰু লোৱা নাই আৰু মই আকৌ ৰিতান কৰিছিল এতাও কিছুমান এনেকুৱা থাকে যে তোমাৰ বেয়াও আহে কিন্তু মানে এনেকুৱা থাকে যে তোমাৰ মানে ভালো আহি যায়। বত অ মোৰ এজনী ফ্ৰেণ্ড লেহেংগা অৰ্ডাৰ কৰিছিল। তাই মানে ইমান কমতে এ আঠশ টকাত ইমান ভাল লহেংগা পাইছে বৰ ভাল লাগিছে, মই চাই কিনা মই ভাবিছিলো যে ল'ম বুলি ভাল লাগিছে কিন্তু আৰু মইতো এনেকুৱা নাপাওঁ মোৰ। অনলাইন কাঁ পোৰ চাবই নাজানো তুমি জানানে?
মই মানে স্ক্ৰল কৰি থাকো ন। ত মানে বহুত কেটা থাকে এতি মই সিটোৰ পৰাৰত মানে চাই থাক। যদি পচন্দ আহে কিবা এটা তাক কি সে কৰ তাৰ চিমিলাৰ কিবা বেলেগ আহিল সেইটো। আকৌ এনেকে ষ্কল কৰিলো সেনেকুৱা হৈ যায় এনেকে ভালে। অ ৰিভিও তো মেইন সেইটোৱে। ৰিভিউ-ৰিভিউ চাইকেনে অৰ্ডাৰ কৰো আৰু কেতিয়াবা এনেকুৱা হয় যে ৰিভিউ নাথাকিলেও অৰ্ডাৰ কৰি দিও কিন্তু ভাল আহে বস্তু।
মই নাজানো যে কাপোৰ কেনেকুৱা আহিব। হ ন সেইকাৰণে মই ৰিভিউ চাওঁ আৰু তাতে তোমাৰ কাপোৰতো বৰ মানে ভাল সেনেকুৱা দেখ কিন্তু মানে সেনেকুৱা নাহে আৰু ন কেতিয়াবা এনেকুৱা হৈ যায়
নাই কিন্তু এটা কথা ৰিভিউ চাই। সেইকাৰণেও অৰ্ডাৰ কৰিলেও মানে বেয়া আহি যায় কিছুমান
অ হয় অ অ অ ঠিকে কলে অ ঠিকে কলে এনে
কাৰ অ অফলাইনো যাওঁ মানে কিন্তু মোৰ পচন্দৰ নাহে মানে উ যেনেকুৱা মই কৰো যেনেকে ইয়োৰ ৰিংছ কৰি লও কেতিয়াবা বা বেংগলছ কৰিলো সেনেকে শ্বপিং কৰো কিন্তু কাপোৰ এনেকে মানে অফলাইন কৰা নাই এনেই কেতিয়াবা বিশাল মাৰ্কেট গ'লো। ত মানে ঘৰেলো বস্তু আনিলো বা ঘৰৰ পিন্ধা কাপোৰে আনিলো কিন্তু বেছিভাগ অ ইমান লোৱা নাযায় অ মই মানে বেছিভাগ অনলাইন কৰি দিওঁ অনলাইন আহেৰ। এ অনলাইনে হেই কৰো আৰু আমাৰ এনেকুৱা হয় যে গ্ৰচাৰীও অনলাইন
অ ঠিকেই গলা। মানে মই কি কৰো ম ম মই যাই কিনে বেছি অফলাইন কাপোৰে লও মানে সেইটো কাপোৰতটো চুই কি লব পাৰি ন চাই না যে কেনেকুৱা আছে। কোৱালিটি সেইটো ভাল হয় অফলাইনৰ সেইটো ভাল হয় চাব জানিলে ভাল তুমাৰ আৰু মানে অনলাইনত মানে কিছু ন। কেনেুৱা অৰ্ডাৰ দিব লাগে কেনেকুৱা ভাল চাই কিা সেইটো মই নাজানো। ভাল কে কৰিব সেইকাৰনে মই অনলাইনত নে বজাৰ কৰো তোাৰ বিশাল মাৰ্কেটত যাও বিশ ম্কেটত বহত ভাল তোমাৰ মই কেইদিনমানান আগতে গৈছিলো মই তিনি কটামান টি চাৰ্ আনিছিলো বৰ ভাল আছিল কিন্তু ভ
অ অ আৰু অনলাইনতো এনেকুৱা অ বিশালত অলপ মানে বাজেট টো ভাল আৰু কিন্তু অনলাইনতেও ভাল মানে তুমি ফাইভ হাড্ৰেড হ বা ফাইভ হাানড্ৰেডৰ আডাৰৰ মানে আহ খিলও ভাল মানে সেনেকুৱা ভাল আৰু আৰু মই মানে এনেকুৱা আজিলৈ ইমান বেয়াও অহা নাই মই যিমান অৰ্ডাৰ কৰিছো কুৰ্তা চেট বা টপ জন্স বি বা কেতিয়াবা গ্ৰ'ছ চৰি হয় কল বা ভুজিয়া নিমকিন সি
অ হয় হয় মইে এনে অনলাইনৰ পৰা বহুত কিবা কিবি অৰ্ডাৰ কৰিছো আজ এনেকাতো বেয়া অহা নাই এবাৰ আহিছে যিহেতু মই তোমাক কলো টি চাৰ টো অৰ্ডাৰ কৰিছিলো সেইটোয়ে বেয়া আহিছিলক নাহে আৰু মই মানে অফলাইন বাৰ কৰি ভাল পাও যিহেতু মই মানে ফ্ৰেডৰ লগত য ন তেতিয়া ভাল লাগে আৰু ফুৰিও লওঁ মে ফ্ৰেডেও মে চাই দিয়ে ন ভাল ভাল কাপোৰ কালাৰ মই চজ কৰিব নাজানো সেইকাৰণে মানে তাহতে চাই দিয়ে ি লগত
কাই হয় অ যাও কেতিয়াবা মই চাও মোৰ মোক ভাল লাগি য কিন্তু তথাপিও মই ফ্ৰেণ্ডক সোধোো যে মোৰ ওপৰত ভাল লাগিছে নে ন লাগে সেইদিিনাই জিন জ কিনি আনিলো দুটামান জন্স আৰু ট্ৰাউজ জাৰ মানে এনে- পিন্ধি চালো আৰু ভাল লাগিছে মোৰো তাৰ পিছত মই সুধিছো মোৰ লগৰ ছোৱালীজনীক তাৰ পিত তাই কৈছে ভাল লাগিছে ত মই সেনে- কে উঠাই ললো আৰু জোতা সেনেকে কেতিয়াবা
মাৰ লগতো যাও ন কেতিয়াবা মানে মায়ে চাই দিয়ে কাপোৰ মই চাবই নাজানো সেনেকুৱা সেইটোয়ে আৰু মই বাৰ্গেনিংয়ো কৰিব নাজানো।
বাৰ্গেনিংটো মেইন হয়
হয় ঠিকে কলা তুমি অ আৰু তোমাৰ অফ অনলাইনত মানে বা- ৰ্গেনিং কৰিব নোৱাৰিলো বাৰু ফিক্স প্ৰাইজ থাকে ন সেইটোত আৰু অফ অলাইনত তুমি গ'লে বাৰ্গেনিও কৰিব পাৰা সেইকাৰণে সেইটো ভাল হয় কিন্তু কিছুমানে মানে বাৰ্গেনিং কৰিলও নিদ- দিয়ে আৰু কামত
সেইটো আৰু এনেকুৱা থাকে ন তুমি অনলাইনত কুপন থাকে কুপন এপ্লাই কৰি দিয়া অফাৰ থাকে অফাৰ ডিচকাউন্ট দিয়ে সেইবোৰ ভাল মানে
তো হৈ যায় অফাৰ চলে তেতিয়া অফাৰত ভাল লাগে।
বহুত
হয় হয় তেতিয়া ভাল ভাল লাগে বাই ওৱান গেট ওৱান পাই তাত তেতিয়া মানে অনলাইনত ভাল লাগে তেতিয়া তুমি এনেই বিশাল মাৰ্কেতত গলেও বহুত মানে কিবা কিবি এনেকুৱা তোমাৰ বাই ওৱান গেট ওৱান পোৱা যায় আৰু তোমাৰ মানে বহুত অফাৰ থাকে বহুত কমিয়ো যায় প্ৰাইচবোৰ
অ আৰু মানে কোৱালিটিও ভাল লাগে আন যেতিয়া আৰু ষ্টাৰ্টিঙত চালে আৰু ভাল মানে নতুন নতুন আহে ন ত সেইবোৰ মানে লগাই দিয়ে এতিয়া ভাল কালেকচন বোৰ চাব পায় ললে ভিৰতে কি হয় মানুহবোৰে লৈ গুচি যায় কালেকচন ৰাতি সিমান কালেকচন নাথাকে ত ইমান পচন্দ নালাগে সেইটো কাৰণে অ মই মানে সেই - ফ্লিপকাৰ্ট কৰোঁ
আচ্ছা আচ্ছা মানে আগতে মিছো কৰিছিলে মানে কি হল মিছত তোমাৰ কিবা বেয়া সেইটো হৈছে নেকি
মানে কেতিয়াবা কেছ অন ডেলিভাৰী প্ৰব্লেম দেখায় ন তে সেইটো কাৰণে মই মানে সেই উ
অ অ মোৰতটো এনেকুৱা নহয় মইটো কৰো মই মিছৰ পৰাও কৰো আৰু মই বেছি ফ্লিপকাৰ্টৰ পৰাই কৰো ম ফ্লিপকাৰ্টৰ বস্তু অলপ ভাল থাকে তোমাৰ মিছত কৈ মানে মিছ ত অলপ অলপ কম দাম থাকে তোমাৰ কাপৰোৱালি ইমান ভাল পোৱা নাই মই মানে যি ফ্লিপকাৰ্টৰ পৰা বেছি ভাল পাইছো আৰু তুমাৰ কাপোৰৰ তোমাৰ বেছি ভাল মানে ভাল থ প্লেটফৰ্ম হল তোমাৰ এইটো মট্ৰা সেইটোত বহুত ভাল ভাল কাপোৰ পায়
সেইটো বেছি ভাল পায় কিন্তু ক'ব গ'লে মিন্ত্ৰাত মানে এনেকুৱা হয় যে কষ্টলি পৰি যে তুমি যদি এটা ভাল একদম াইলিছ ড্ৰেছ এটা কিনিবা তে সেইটো বেছিয় সহতৰ হে থাকে এমাউট থাকে আৰু চছেম বস্তু তুমি ফ্লিপকাৰ্ট মিছত বা এমেজনত চোৱা সেইটো অলপ কম
মই মইয়ে এনেককা কৰো কেতিয়াবা মান এবাৰ চাই ল'ম ইণ্ট্ৰ কিমান আছে সেই ড্ৰেছ ফ্লিপকাৰ্টিছো চও ন কমত পাই সেইকাৰণে মই সেইটো ৰই লো তাৰ পিছত মানে তোমাৰ মিনজত বেছি দাম লয় এক কোৱালিটি মানে নাজানো কিয়বা ইমান দাম লৰ-লেও কোৱালিটি ভাল চাগে-চাগে মই আজিলৈকেটো কৰা নাই মোৰ ফ্ৰেণ্ডে কৰিছিলে এবাৰ-দুবাৰ, মানে ভালে আহিছে কাপোৰ কিন্তু বেছি তাতে ষ্টেণ্ডাৰ্ড কাপোৰবোৰ মানে থাকে তোমাৰ বেছ ছি ফেঞ্চি কাপোৰ পোৱা নাযায় আৰু
অ-অ ঠিক কৈছা।
ফেঞ্চি কাপোৰ মো-তোমাক মিছৌ ফ্লিপকাৰ্ট-ততে পাবা তুমি
আ্য-অ সেইটো, ফেঞ্চি মানে সেইটোতে পাই আৰু তুমি এনেগ য়্যঅ-অফলাইন চপিং কৰলেট তুমি স্যেৰ ফেঞ্চ
হয়-হয়, অ-অ, ফেঞ্চিততো মই যাই কিনে লওঁয়ে ফেঞ্চি কাপোৰবোৰ ফেন-ফেঞ্চি বজাৰৰ পৰাই ল
অ কিন্তু, তাতে বয়োত, ফিৰ হয় বহুত ভি এম শ্বপিং কৰি লেও মানে হেঁচা-থেলাত
অ-অ সেইটোয়ে-এইটোয়ে অলপ বেয়া পাও আৰু এনেতো ভালে লাগে, উম, ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি
আন ঠিক আছে দিয়া অ, উম, অ-অ-অ, ঠিক আছে।